হেল্ল' হেল্ল' অ', কোৱা।
কি কৰিছা?
এই আ, এনে আছো গৰম না
গৰম কেনেকা পৰিছে?
এই আমলেট এটা দিলে একদম হিজি যাব
হুম, অ', ইমান গোটেই বাহিৰ খন চাবলে গোটেই কেনেকুৱা হৈ আছে ন'। জিলিকি আছে গোটেই বগা হাৰ লাগে।
ৰ'দ নে নাই কিয় নাই একো ধৰিব কে নোৱাৰি।
আমাৰ আমলখি গছ এজোপা আছে কলগছ চলগছ আছে মই তাৰ তলতে বহি আছোঁ ভাল লাগিছে। ভিতৰত আছে
অ', আমাৰ কিছু কনচ নাই তেনেকে আকৌ।
আমাৰ ইয়াতে আছে মোৰ আমাৰ ঘৰতে ঢেৰ আছে গছ। আমাৰ ওচৰতে পাহাৰখন আছে।
অ',
তে ইয়াত আমাৰ এইডখত গছ গছনি বহুত আছে।
অ', মা কেনেকা গৰম লাগিছে বাহিৰলে ওলাই আহিছো।
জ্বলিয়ে যাম এতিয়া
এনেই গছ থকাটো অলপ ভালচ।
অ'।
ৰাতিলে আমাৰ এইফালে বৰষুণ দিয়েগে। হু।
ভাত-চাত খালা বোলো।
ভাত নাই খোৱা, তুমি খালা?
নাই খোৱা এতিয়াই খাম নেকি আৰু। তিনিটামান বাজে আৰু ভাত খাওঁতে আৰু।
আৰু ইমান গৰমত ভাত খাবও মন নাযায় দিয়াচোন।
কিবা পঢ়ি আছানে তুমি? ৰাতিপুৱা ৰাতিপুৱা একো খোৱা নাই মই। পঢ়ি আছানে সুধিছোঁ।
অ', মই পঢ়ি আছো।
বাকী পঢ়
ম-মই ফাইনেল দিম। চেকেণ্ড ইয়ে
মই এইবাৰ বি এ উম বি এ ছিক্স চেমৰ ফাইনেল দিলোঁ আৰু।
অ', অ'।
তাত যে ওলাইছে?
ৰিজাল্ট দিয়া নাই?
হা?
আজি ওলালে ৰিজাল্ট।
কেনেকে হ'ল?
ভাল হ'ল।
পাৰ্টিটো।
পাৰ্টিটো দিয়া, আমাৰ ইয়ালৈ আহিবা। হয় নিকি? অ', আমাৰ হেৰি, এইটো কি কয় আমাৰ ফৰ্থ ইয়েৰ কৰিলে নহয় গম পোৱা নাই? বি এ টো। কৰিলে
কি ৰে।
উ। এ-এতিয়া তোমালোক পোৱাগৈ নাই যে এনে গম পোৱা নাই চব নতুনকে উলিয়াইছেহে যে সেইকাৰণে কোনো ইমান ভালকৈ গম পোৱা নাই ন ত তুমি পঢ়িবা গম পাই যাবা বাকী তোমালোকৰ আছে ভিতৰত মায়ে চিলাই কৰি আছে
অ অ তুমি অকলে নে এনে হা
তুমি ক্লাছ কৰিলানে
ক্লাছটো ক্লাছটো এতিয়া আমাৰ গৰম বন্ধ হৈ আছে বাৰু
অঁ নহয় নহয় মানে এডমিশ্যন লোৱাৰ পৰা ক্লাছ কৰিছে
অ কৰিছো দুম দুমাহ মান ক্লাছ কৰিছো
ছাবজেক্ট কি কি আছে তোমালোকৰ
অ মোৰ চাবজেক্ট তোমাৰ এডুকেশ্যন জিঅ'গ্ৰাফী পলিটিকেল আছামিছ ইংলিছ আৰু বিহু
অঁ বিহু লৈছ বিহুতটো ভালেই আছে হয়নে বাও খালী মই মানে মেখেলা চাদৰ পিন্ধি যোৱা দেখোঁ আৰু
বিহু মানে আৰু তি বেয়া ভাল লাগে মানে ছেভেটি মাৰ্কচৰ প্ৰেক্টিকেল নাছিলেই চেভেনতি মাৰ্ক যদি পাই যোৱা দহ মাৰ্ক থাকে তুমি কি উঠাব নোৱাৰিবা নেকি বেতৰ কাৰণে
উম
থিকেই কথা সেইকাৰণে বিহুতো লৈছো মানে মোৰ এডভাঞ্জ আচামিচ আছিলে ফাস্টতে
উম
মানে মই যোনটো উম তোমাৰ পৰ্টেলত যে দিয়ে যে চাবজেক্ট এডমিচন লোৱাৰ আগত তেতিয়া তাতে মানে মই এডভানস এছমিছ দিছিলো তাতে মানে বিহু দেখুওা নাছিলে চৌকা নাছিলে কাৰণ বিহু এবাৰ ফাৰ্ষ্ট আহিছে ন
উম
তাৰ পিছত সেইকাৰণে মই দিয়া নাছিলো তাৰ পছত পাছত যেতিয়া কলেজ ললো প্ৰিন্ঞ্চিপালে কলে বিহু ল'ব পাৰিবা বুলি বিহু ললো তাৰ পিছত চেঞ্জ হৈ গল
চবৰ তাতে বিহু নাছিলে আকৌ আমাৰ তাত অকল এডভান্স, এচামিচ আৰু জিঅ'গ্ৰাফী আছিলে। তাকো চবেই মানে ছাৰজনৰ ভয়ত মানে এই ছাৰ এজন আছে জিঅ'গ্ৰাফী যোন জন ছাৰে পঢ়ায় সেইজন ছাৰৰ ভয়তে এডভ চচা চামিচ লৈ কি তাৰপিছত মানে সিহঁতৰ হেৰি হয় ইমান ম ৰিজাল্ট ভাল নহয় আকৌ
তাকে প্ৰিন্ঞ্চিপালৰ কাৰণে নহো আৰু বিহুতো মানে মই ইমান উম তেনেকে বিহু আস অসমীয়া হলেও হয় বাৰু কিন্তু মানে বিহু নাচিব ভালকে নাজানো ন
বিহু নাচিব নাজানিলে মানে আৰু লোৱাটো লোৱাই লৈছো ভালেই
অ ন কিবা এটা এনেই যদি কিবা এটা নাচি দেখাই দিব পাৰে তেতিয়াও নম্বৰ হ আৰু ন নাচো যদি গান এওাই দিয়া নাম এটা গাই দিয়া
নাম্বাৰ দি দিয়ে এতিয়া এডভানস আছামিছ আছামিছখন এনেঅলপ টানেই দেখোন ন আকাৰ ইকাৰ ক'ত কি বহাব লাগে কেতিয়াবা ভুল হৈ যায় শব্দটো সদায় মানে হেৰি কৰা শব্দটোতো পাৰি কিছুমান নতুন নতুন শব্দবোল আহিলে মানে তুমি ধৰা লিখিবলৈ কাৰণে হুঁচৰি কাৰণে দীঘ ই কাৰ কেনেকুৱা হয় যে গমেই নোপোৱা
মইতো ফাস্ট ফাস্ট এডভাঞ্চৰ মই ক্লাচে নকৰিলো এমাহ মান ছিল ক্লাছ কৰি পেলাই মানে একো বুজি বুজি নাপাও কি বুজাই একো বুজি নাপাও আৰু তাৰ উপৰি মানে কিতাপখন চাইছো কিতাপখন মোৰ মাথতে নোসোমাই
মই মানে যেতিয়া ফাৰ্ষ্ট ক্লাছ কৰিছিলোঁ মোৰো এনেকাই হৈছিলে কো বুজি নাপায় কৈ বুজি নাপায় তাৰপিছত এক্জামৰ আগত মই একদম গম পাই গ'লোঁ
তাৰ পিছত মই মানে ভাবা নাছিলো যে বিহু ল'ব দিব বুলি আৰু আৰু মোৰ পৰিয়ালতো এডভানস চি আছে ন তাৰপিছত উম এমাহ মান যোৱাৰ পিছত চবে ক'লে যে বিহু ল'ব পাৰি চেঞ্জ কৰ যদি কৰি লওঁ যদি মান তমাৰ অাৰ আগ্ হয় ন তাতে চ দে মানে চ য্ তেনেকে চ কৰি দো
ভালে কৰিলে চোৱা এতিয়া মানে এইটো কি কয় সেইটোত এক্জামৰ কাৰণে ইমান মাথা মাৰিব নালাগে ম সেইকেইটা তোম কাৰণে তুি বেছি পঢ়িব পাৰা ন প্ৰোৰন থাকে তুমি টাইম দিব পাৰা বাকীখিনি ছাবজেক্টত
আৰু বিহুৰ কথাটো আি চব জানোৱেই
আৰু এটা চাবজেক্টো তোম ফথ হ' সেইটোটোক্ তুমি অ তোমালোকৰ এবাৰ ফৰ্ চ বাইক উঠাই দিলা নেকি
এবাৰ চব পাছ কৰিব লাগিব এয়ালো ফেইল কৰিব নহ'ব
অ ভালেই হ'ল এতিয়া তোমাৰ তেতিয়াহ'লে তুমি বিহু ললা ভালেই হ'ল
উমোন বেলেকে লোৱা নাই যাৰ স্কুল বা কলেজত বিহু নাই সিহঁতৰ কথা ভাবাচোন কি হৈছে তাৰ
অ সেইটোয়ে আমাৰ ইয়াত নাই বিহু এই কলেজত আছে মানে আমাৰ স্কুল ফল মই হাইাৰ ছেকেণ্ডেৰী কৰা নাই
সেয়াই আমাৰ মই এ স্কুলত পঢ়ি আহিছো এখন স্কুলতো ইলেভেন টুৱেল্ভ আছে তাতো মানে বিহু নাই কিন্তু বিউটি আছে
বিউটি
উম া্ থ সেইটো বিহু লগ পাৰিবা বিহুৰ দিনত তাতে মানে তোমাৰ থ্ৰেডিং কৰা শিকাব ফেচিয়েল কৰা শিকাব
আচ্ছা অ অঁ
মই সেইটো এতিয়া মানে মই ভুল কাম কৰি দিলো যে মই এতিয়া বিহু নল ম এ হিন্দী অল মই হিন্দী বহুত ভাল পাওঁ মানে হিন্দী মানে বহুত বহুত মানে মই লিখিবৰ কাৰণে বহুত পাৰো মান মই যদি এবাৰ যদি কিতাপখন চাইতো মানে মই যে বনাই মেলি মানে কিবা কিবি মই লিখি দিব পাৰো সেইকাৰণে লৈছিলো আৰু হিন্দীত তাৰ পিছত চবেই বিউটি ললে আছে ভাবিলো মই কমলো বিউটিটো
উম
বাট এতিয়া আৰু আমাৰ কলেজত নাই বিউটি বাৰ আই টি বিহু আছে আই টি আছে বিহু আছে এডভানস হিন্দী আছে এডভানস চি আছে তাৰপিছ তাৰ নাই কি দৰং কলেজতহে কিবা টুৰিজিয়াম আছে হবলা
আমি যোনখনতমি পঢ়িছিলোঁ যে তেতিয়া আমি হিন্দী লৈছো হিন্দী চাবজেক্টটো ভাল পওঁ মাৰ্কটো ভালকৈ লিখিবিিকিিবও ধুনীয়ৈ পাৰো পঢ়িবও ভালকৈ পাৰোঁ
উম
উ পঢ়িলে মানে যাব হয় ন সৰু সৰু আলচ্যন এটা দি দিয়েই সৰু লৰা ছোৱালী গটেই সেইটোৰ পৰা তুমি ধৰা এলেচ্যন পঢ়ি গ'লে তুমি লকেশ্যন তাৰপৰা দি দা তুমি লিখিবই পাৰা ধুনীয়াকৈ ইজি হয় মানে এ এইটো কি কয় তাৰ পিছত এ বেলে কি হোম চাইন্ঞ্চ লৈ থাকে যে কিটচেনৰ বিষয়তে খানা বন চানা বনাই শিকায়
উম
কি হম চ হোম চাইেস বুলি কয় চাগে তাৰপিছত সেই বেলেগে সেইটো লৈ ল'লে সেইটোত ইমানকৈ মাৰ্কচ পায় নহয় দেও ভাবো ল কি লনো আমি হিন্দী পঢ়ি পেলাই নে হ আছিলোঁ যদি সেইটো লৈ পেলাই ইমানকে মাৰ্কচই পাবলৈ আছে ছেভেণ্টি এইটি।
তমাৰ কি কৰিব লাগে ম সেইটোত।
সেইটোত খানা বনাবলৈ শিকাই মানে মানুহ বেছি ক'ত খানা বনাই শিকাই থাকিব নহতক সদায় সদায়। সেইবিলাকে পঢ়াই চাগে ক'ত কি কেনেকে কি হেৰি বনাই ইমানতো নাজানো ব মই লোৱা নাই ব বেলেগে লৈছে।
তেতিয়া, তেতিয়া মানে উ ৰিয়েলাইজ কৰা যায় যে কিয় নললো এইটো, এইটো বস্তু।
উম', তা
হয়টো মই কৰিছ এতিয়া মই ৰিয়েলাইজ নকৰো কাৰণ মই বিহুতো লৈ ললো ন। নোলোৱা হৈ মানে মই প্ৰস্থালো হৈ।
অ', এই ভালেই কৰিল ল অলপ প্ৰেছাৰ নেথাকে ন এটা ছাবজেক্টৰ।
অ', আজিকালি ছেকেড ইয়াৰোলোবজে চ পাৰি ফাৰয় যোনটো চাবেক্ দি পেলাই। তমি
অ', অ, ছেকেণ্ড ইয়েৰটো চেঞ্জ কৰিব পাৰি অ, ইমান বহুত সুবিধা কৰি দিছে কিন্তু এইবিলাক চাবজেক্ট দি পেলাই সুবিধা বহুত কৰি দিছে।
তেতিয়া আমাৰ আধা আধিয়া বিহুলৈ ললে চানঞ্চতে। আমাৰ উ কলেজৰ আধাি পোৱালি চ চঞ্চত। ততে একদম এতিয়া পুৰা বিহু ললে চবেই, আগতে আমাৰ বিহু পোৱালি তোমাৰ। বিশটা নে পঁচিশটা আছিলে এতিয়া একদম ত্ৰিশ সানে পঁয়ত্ৰিশটা হৈ গ'ল। ক্লাছ কৰিব কাৰণো এটাও নাহে ক্লাছ আমি অ', মানে। আমি আমি যোন কেইটা মানে যোনটো ক্লাছ যেতিয়াই হয়। মান মই আৰু উ আৰু দুজনীমান ছোৱালী আমটা মানে ৰেগুলাৰ ক্লাছ কৰো। ভাল লাগে ন বিহু কচটো কৰিব পেলাই কিন্তু বাকী লৰা ল'ৰাও আছে ন কিছুমান। ল'ৰা তোমাৰ কমেও চাগে। আছে দছটা পোন্ধৰটা মান ইহ নাহে নাহে ছোৱালীও নাহে।
উম', চবাৰে পঢ়িব মন চাবিব। অ', চবেই পঢ়িব মন নাযায় চাবাচোন এনেই ফেইল নকৰে ন চব, ইমানকে ষ্টুডেণ্টে বা ত ষ্টুডেণ্ট কিমান ফেইল কৰিছে মই এইডোত আমাৰ ইয়াতে ফেইল কৰা নাই দ মই ভাবোঁ। ই ভাবিছো ফেইল দেখোন কোনো। ভালেই হৈছে আজিকালিো চোৱাচোন থাৰ্ড ডিভিজন কমে যায় হয় নহয় কোৱাচোন। মানে কিছুমান আমাৰ ইয়াত। থাৰ্ড ডিজনত খু কমেই যায় মানে চব, বেছিকে ফৰেচ যায় মানে।
বেছি বেছিকে কিবা বেছিকে ছেকেণ্ড ডিভিজন গৈছে।
অ', ছেকেণ্ড ডিভিজন বেছিকৈায় মানে ফাৰ্ষ্তকৈ কিন্তু হ'লেওানোৰড বহুত কম ন। মানুহে ফেইল কৰাটো মানে কিবাহে লাগেগে হনে নহয় কোৱাচোন।
আজিকালিটো ফে'ল নকৰে বাৰু কোনো।
আকৌ ফেইল কৰাটো কৰিলে কেনেকুৱা লাগে মোৰ মা মানে একেবাৰে নপঢ়া হ'ব লাগিব মানে একো।
ম, একো যেন লিখাই নাই বহী এখন যে ব্লেংক দি থৈ আহিছে মানে সেনেকা আৰু।
উম', সেনেকে। আৰু আৰুটো আৰু বেক চেগ হ'লে এইটো মানে বেগ চে হলে। কিছমান অলপ মানে ধৰা পাছ চাছ নকৰিলেওতো গেছ মাৰ্ক পছো কৰাই দিয়ে হয় নহয়।
অ', তুমি যদি গোটেই বয়খন যদি ব্লেংক কৰি থৈ আহ তোমাকতো নম্বৰ নিদিয়ে ন। যদি কিবা এটা হ'লে যদি লশ্চিত হয় তেতিয়াাহলে নম্বৰটো দই এক।
ছাৰ্টি মাক, মাকচৰ কাৰণে যদি পচ তিনি থাকি য তেতিয়া দি দিব। হয় নে নহয়, কোৱাচোন।
হয়টো অভিয়াচলি দিব এতিয়াতো তেনেককাে মেট্ৰিকত এতিয়ো ধ, থ থটো পাছ। কৰিব লাগিব আৰু এম চিউটো পা
আৰু এম চি কিউ খিনি চয় সিহঁতৰ ইমান ইজি কৰি দিলে এম চি কিউও দি দিছে ইমানকে।
আৰু থিয়ৰিত যদি এক এটা কমে তোমাক গ্ৰেছ মাৰ্ক দি পেলাই এক এটা দি দিব নেকি
উ
তেৰ পাব তেৰ তেৰ পাব লাগে এম চিিকউতো বাৰু তেৰ পায়ে যাব কাৰণ এম চি কিউ টো ইজি কিন্তু হিয়ৰিতো সেই এক নম্বৰ হে বাৰ পাইছে এক নম্বৰটা কমি থাকিলো দিয়ে দিব বনদৰিিত লিখ
উম
ত
কি কৰি থাকে সেইতে জানে আৰু ঠিক আছে নহ'লে দিয়া
অ ঠিক আছে দিয়া
অঁ অঁ